হেল্ল',
হেল্ল' নমস্কাৰ হয়।
হয় কি আপুনি খোব লৈছে নেকি।
হব পনোৱা নিচিনাই বাৰু
হয় বেয়া টাইমত পৰিল নেকি, বাৰু আপোনাক মই ফোনটো।
নাই বাৰু আছো বাৰু আৰু দহ পোন্ধৰ মিনিটমান বাৰু যিয়ে নহওক এইটোয়ে তাৰমানানে ক'ব গৈছো। আৰু মানে আমি সোনকালে শুব লাগে ৰাতি।
হয়।
এতিয়া ধৰা আপুনি চাওকচোন বাৰু আমি ৰাতি মানে যিমান দেৰি লৈ। থাকো মানে আমি কি হয় বিজুলী বাতি খৰচ হয়। হয় নে নহয় লাইট জলি আছে। ফেন ফেনখন বাৰু থাকিব কিন্তু লাইটটো আমাৰ এনেই জ্বলি থাকে।
হয় হয় হয় এতিয়া এক্স্ৰা এটা আমাৰ কাৰেণ্টৰ খৰচ হৈ আছে কব গলে জাগি থাকিও আমাৰ একো লাভ হোৱা নাই। মানে আপোনালোকৰ আৰু আমি পাৰো পঢ়া শুনা কৰা ল'ৰা।
হয় সেইটোও মানে মই ক'ব গৈছোঁ আমি যদি এতিয়া মানে। ৰাতি এঘণ্টা এঘণ্টা বেছিকৈ থাকি দিওঁ তেতিয়াহ'লে আমি ৰাতিপুৱা নিচনা এঘণ্টা বেছিকৈ শুব লাগিব নহয় জানো।
হয়', - হয়',
এতিয়াতো মানে বহুত সোনকালে পোহৰ হৈ যায়', নহয় নে, কিন্তু আমি সেই সময়টোত আমি নুঠো, আমি শুইয়ে থাকোঁ',
হয়',
উম', এতিয়া - এতিয়াও লাইটটো জ্বলালোঁ, নহয় জানোঁ', তেতিয়া লাইট জ্বলাই বনিলো, কিন্তু আমি যদি ৰাতিপুৱা সোনকালে উঠি', পোহৰ হোৱাৰ, লগে - লগে আমি উঠি যদি আমি, এ মানে', সূৰ্য্যৰ পোহৰত পঢ়োঁ', এ', তেতিয়াহ'লে আমাৰ কি হ'বা আৰু ৰাতিপুৱা সময়ত আমাৰ খোন ৰ'দ বেছি দৰকাৰ নহয়', ৰাতিপুৱা সেই সময়টোত ধুনীয়া হেৰি হৈ থাকে গতিকে আমাৰ সেই ', এতিয়া যিটো মানে বিজুলী খৰচটো হৈ গৈছে',
হয়', আৰু আপুনি যে ক'লে যে বিগ', মানে কি ৰাতিপুৱা পঢ়া বিজ্ঞানেও কৈছে, ৰাতিপুৱা পঢ়িলে উম', -উম', মানে কি আৰু আপোনাৰ মগজুটো বেছিয়ে কাম কৰে',
অ', মগজটো মানে তেতিয়া কি হয় ৰেষ্ট লৈ উঠে',
হয়',
ৰেষ্ট - ৰেষ্ট পায় বহুতো জিৰণি পায় ',
হয়',
অ', এনেইও আমাৰ মানে কি, আৰু', ল'ৰা - ছোৱালী পঢ়াৰ ক্ষেত্ৰত মানে কি হয়', আমাৰ উম', -উম', অকণমান শুব লাগে', বহুত পঢ়িছে, এ', মানে ৰেষ্টৰ প্ৰয়োজন হয় আৰু বিশেষকে', শুই দিলে মানে আগৰ বস্তুবিলাক মাৰে, খেলি-মেলি বিলাক মানে', সেই পাহৰি যায়, মগজুৱে ৰেষ্ট পালে', বা জিৰণি লোৱাৰ পিছত নতুনকে পঢ়িলে', আকৌ সেইটো মানে মনত ৰয় সোনকালে তেনেকুৱা, আমি এতিয়া বিশেষ', তে তাৰমানে কি আৰু ৰাতি আমি এঘন্টা', ধৰক আমি এতিয়া এঘাৰটাত ধুনীয়াকে শুই যাব পাৰোঁ এঘাৰ বজাত, কিন্তু আমি এঘাৰ বজাত নোশোঁ', অ', আমাৰ বাৰ বাজি যায় কেতিয়াবা', এক দেৰ বাজি যায় নহয় জানোঁ, কিন্তু আমি মিছা - মিছি এনেই আছোঁ', কিন্তু সেইকাৰণে আমাৰ ৰাতিপুৱা মানে উঠাটোও অকণমান', কষ্ট হয় নহয় জানোঁ সোনকালে, কিন্তু', হেতুয়ে, এই এতিয়াৰ সময়ত মানে', চাৰে চাৰি বজাতে মানে পোহৰ হৈ যায় ধুনীয়াকে', গতিকে আমি যদি ৰাতি চাৰে দহমান বজাত শুই দিওঁ', আকৌ ৰাতিপুৱা সেইফালে আমি চাৰি বজাত উঠি দিলোঁ', উঠাৰ লগে - লগে আমি অকণমান মৰ্ণিং ৱাকো কৰিলোঁ নহয় জানোঁ, মৰ্ণিং ৱাক', তেতিয়া আমাৰ গাটো মানে শৰী', মনটোও ভাল লাগিল', ওলাই গৈ, তাৰপিছত', আৰু কি আৰু, শৰীৰৰ কাৰণেও ভাল, নহয় জানোঁ?
হয়', -হয়', হয়', -হয়',
তাৰপিছত আকৌ আমি', অ', নাই মানে, মুকলি বতাহটো যিটো ৰাতিপুৱাৰ বতাহ', সেইটো মানে আমি ৰাতিপুৱা বতাহতহে আমি মানে হেৰি পাওঁ, অক্সিজেনতটো মানে গছ', গছে এৰি দিয়ে, গম পাই ন আপুনি সেইটো?
সেইটো মই গম পোৱা নাছিলোঁ আগতে',
অহ', মানে এই', গছত যে আমাক যে গছে অক্সিজেন দিয়ে', সেই অক্সিজেন', তো মানে ৰাতিপুৱাৰ ভাগতহে গছে মানে গ', এৰি দিয়ে অক্সিজেনটো', আৰু বাকী সময়ত মানে অক্সিজেনটো সি গছে মানে এৰি নিদিয়ে, ৰাতিপুৱাহে সেইকাৰণে কতিপাৰ বতাহটো বহুত, ভাল নালাগে জানো সেইটো।
হয় হয়, ৰাতিপুৱাৰ বতাটো মানে একদম ফ্ৰেচ বত বুলি কৈ আৰু।
অ', সেইটো ফ্ৰেছ, কিন্তু সেইকাৰণে মানে ৰাতিপুৱা গছে, গছত যেতিয়া মানে শাল সংশ্লেষণ হয়
হোৱাৰ পিছত ৰাতিপুৱা, অক্সিজেনটো এৰি দিয়ে, গছে।
হয়।
সেইকাৰণে আমাৰ ৰাতিপুৱা সেই বতাহটো বহুত প্ৰয়োজন হয় মানে। বিশেষকৈ কিছুমানৰ মানে এনেকুৱাও মানে, মানে উলিয়াইছে বোলে হেৰি আৰু বিজ্ঞানে মানে এনেকুৱাও প্ৰুভ কৰি দেখুৱাইছে, মানে পৰীক্ষা কৰিছে যে ৰাতিপুৱাৰ যদি সেই বতাহটো লোৱা যায়, তেতিয়া মানে আমাৰ, এই যে নাই চাইনাছৰ প্ৰব্লেমটো থাকে সেইটোও বোলে ভাল হৈ যায়। তেনেকুৱা আৰু, অ'।
বহুত একদম
অ' সেইটোৱে অ, সেই ৰাতিপুৱা সেই বতাহটো ললে, মানে ভাল হয় ভাল হয় বুলি কৈছে, মানে মুকলি বতাহটো ল'ব লাগে আৰু। তেতিয়া মানে ভাল হয়। সেইটো এটা মানে, ঔষধ, ঔষধে আৰু।
হয়, ঔষধি হিচাপত কাম কৰে আৰু।
কাম কৰে, এতিয়া আমি ৰাতিপুৱা ৰাতিপুৱা সোনকালে উঠিলোঁ তেতিয়া আমাৰ আৰু লাইট, লাইট জ্বলাই মানে বিশেষকে পঢ়া ল'ৰা ছোৱালীৰ কাৰণে লাইট জ্বলাই বহাৰ কোনো প্ৰয়োজন নহয় আৰু।
অ হয় হয়, এতিয়া মোৰে আপোনাৰ লাইটৰ বেছিকৈ ইউজ কৰাৰ কাৰণে, মানে কি আৰু, সূৰ্যপূ নোলোৱাৰ কাৰণে, চকুৰ পাৱাৰ কমি গছে।
সেইটোতো বহুত বেয়া কথা হয়, নহয় জানো?
হয়, হয়।
আমি মানে, এইবিলাক পোহৰটো মানে, কম বেছিও হৈ থাকে।
হয়, হয়-হয়।
বিজুলী পোহৰটো মানে কেতিয়াবা গোটেই কমি যায়, কেতিয়াবা বেছি হয়। সেইটোও মানে আমাৰ কাৰণে, কোনো হেৰি নহয় আৰু। মানে উচিত নহয় আমি তেনেকে পোহৰত মানে পঢ়া বা আখৰ চোৱা বা যিকোনো আৰু। সেইটো, এটা মানে নিৰ্দিষ্ট পোহৰ লাগে আমাক। তেনেকুৱা আৰু, আকৌ বেছিও হ'ব নালাগে, কমো হ'ব নালাগে।
হয়, এতিয়া আপুনি ই উদাহৰণস্বৰূপে চাই লওঁ গছ এডাল আপুনি, ৰ'দ নপৰিলে দেখোন ডাঙৰ নহয়।
ডাঙৰ নহয় সেইটোৱে আৰু, ৰ'দত ৰ'দ পৰিলেহে মানে তাত উ কি হয়, মানে খাদ্য প্ৰস্তুত কৰিব পাৰে আৰু গছত, তেতিয়া, এতিয়া বস্তুটো মানে আমি এতিয়া ক'ব গ'লে মানে ৰদৰ পোহৰটো বহুত তাপ আৰু পোহটো বহুত প্ৰয়োজন, আকৌ চাবচোন ৰাতিপুৱা যদি আমি পথাৰত বিশেষকে, আমাৰ গাঁৱৰ ফালে নে কি হয় গাঁৱতো আৰু পথাৰত এনেকুৱা টাইমত খেতিয়ে কৰে, নহয় জানো।
হয় - হয়।
এই সময়ত এতিয়া অ ', অ ', এতিয়া ৰাতিপুৱা সেই পোহৰ হও নহও হওতেই মানে মানে হাল বোৱা মানুহ বিলাক উঠে, উঠি মানে পথাৰত যায়। আৰু আৰু এটা কথা সেই ৰাতি পুৱা কিয় হাল বায় দিনতোতো হাল বাব পাৰে কিয় নাবায়? ৰাতিপুৱা হাল বোৱাৰ এটাই কাৰণ ৰ'দতটো বহুত হৈ যায়। গতিকে ৰাতিপুৱা মানে পথাৰত কাম কৰিলে কি হয় ভাগৰ নালাগে, ভাগৰ মানে ভাগৰ মানে বেছি নালাগে। কমকে অকণমান লাগিবই দিয়কচোন, মানুহে কাম কৰিলে আৰু, কিন্তু বেছি বেছিভাগৰ নালাগে বেছিভাগৰ নালাগাৰ এটাই কাৰণ ৰাতিপুৱা মানে সূৰ্যৰ তাপ কমি থাকে।
হয় আৰু ফ্ৰেছো হয়।
থকেই যায়। অ, মানে আমাৰ এতিয়া খেতি মানে পথাৰত গৰমৰ দিনতে কৰা যায়। নহয় জানো?
হয় - হয় আমাৰ অসমতো ক'ব গ'লে গ্ৰীষ্ম প্ৰধান
ৰা ৰাজ্য হয় অ, ৰাজ্যত মানে এই ৰাজ্যত মানে আমাৰ পথাৰত যেতিয়া পানী হব আমাৰ মানে নেচাৰেল পানীতটোহে আমি প্ৰাকৃতিক ভাৱে যিটো পানী পোৱা যায় বৰষুণৰ পানী। সেইটোতেহে আমি খেতি কৰো, নহয় জানো?
হয় এ পাঞ্জাৱ চা পাঞ্জাৱৰ চাইডে আপুনি চাব গলে এইটো নহয়।
মানে নহয় সেইকাৰণে চেলো পুতে।
হয় - হয় হয়তো চেৰ সব চঠাইডে চেলো। সিহঁতৰ আপোনাৰ চিন চিন্ধু নদী সেইখনতো বৰ সেয়ে যোৱা নাই সেইবোৰ চাইডত পানী নহয় সিহঁতৰ চব চাই
হয়। চেলৈ আৰু বহুত মানে আধুনিক মানে হেৰি যন্ত্ৰ পাতি ইউজ কৰে ব্যৱহাৰ
হয় - হয় সিহঁতে এতিয়া আপুনি ক'ব গ'লে ভাৰতৰ ভিতৰত পাঞ্জাৱৰ নিচিনা আধুনিকত্ব কোনো এখন ৰাজ্যই পোৱা নাই খেতিত।
হয়।
সিহঁতৰ আপুনি আধুনিকত্ব কোনোৱে ফেৰ মাৰিব নোৱাৰে বাকী কেইখন ৰাজ্যই। ভাৰতৰ। মানে সিহঁতে এতিয়া আমেৰিকাত যিবোৰ মেচিনেৰ খেতি কৰে, সিহঁতেও সেইবোৰ মেচিন তাৰ পৰা মানে ইম্পৰ্ট কৰি লৈ আহে হয়। মানে তাত তাতে মানে আমাৰ ইয়াৰে নিচিনা যেনে আমাৰ ইয়াৰে যেনেকে খেতিয়ক বহুত দুখীয়া তাৰে আমাৰ তাতে উল্টাটো হয় তাতে খেতিয়কবোৰ ধনী।
হয় - হয় - হয় আমাৰ ইয়াতে মানে দুখীয়া হোৱাৰ কথা হৈছে। আমাৰ মানে পঢ়া শুনা কৰিলে মানুহে খেতি কৰিব টান পায় নহয় জানো।
হয়-হয় সিহঁতেও মানে কি প্ৰিয় আপোনাৰ সিহঁতে খেতিৰ যোনটো উৎপাদন হেৰিটো হয় যোনটো ফচলটো পায় ফচলটো সিহঁতে আমাৰ ইয়াৰে মানুহ নিচিনাকে মানে যেনেকে তেনেকে পতককে বি বিকি কৰি নিদিয়ে সিহঁতে যেতিয়ালৈ সঠিক মূল্য নাপায় তেতিয়ালৈ সিহঁতে বস্তুটো মানে হয়। সিহঁতৰ মানে সঞ্চয় কৰি ৰখাৰ সুবিধা আছে যিমান ডাঙৰে নহওক। মানে যিমান বস্তুৱে নহক আমাৰ অসম টো ব্যৱস্থা নাই সেই কাৰণে এতিয়া নিদিলে নহয়।
কম মানে আৰু প্ৰযুক্তিবিদ্যাৰ অলপমান দুৰ্বল হৈ আছে। এ প্ৰযুক্তিবিদ্যাটো তাৰউপৰি আমাৰ এই
ত'আপোনাৰ মাৰ্চ মাহত দাম নাছিল। যোনটো মাহৰ জুলাই মাহত দাম হ'ব সিহঁতে চাৰি, পাঁচ মাহ ৰাখি দিব সিহঁতেও সিহঁতৰ তাত ৰাখাৰ ব্যৱস্থা আছে সঞ্চয় কৰি ৰাখাৰ। গুদাম আছে ডাঙৰ- ডাঙৰ।
হয়। আৰু আমাৰ অসমৰ মানে খেতিয়কবিলাকো শিক্ষিত নহয়।
হয়- হয় শিক্ষিত হয় কিন্তু মানে তেওঁলোকে উম, নিজকে উস্তাদ বুলি ভাবে বেলেগৰ পৰা জ্ঞানটো লবলে নিবিচাৰে ল'লে ভাবে নিজে সৰু হৈ যোৱা যেন ভাবে।
অ, মানে আমাৰ খেতিয়ক বিলাকে কি কৰে গতানুগতিক ভাৱেহে খেতি খেতি কৰি আছে তাৰমানে। পৰম্পৰাগত ভাৱে যিটো চলি আহিছে তেনেকে কৰি- কৰি গৈ আছে আ মানে তাৰ ওপৰত মানে কোনো ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰি নাছ নাই বা এনেকে কৰিলে দেখোন আমাৰ এনেকুৱা বেছি হ'ব ফচল বেছি পাম বা আমি এনেকেও দেখুন কৰিব পাৰোঁ সেই বস্তুটো নাই তাৰমানে। আৰু বিশেষকে আমাৰ ইয়াত তে নিবনুৱাটো মানে হৈ যায় এইটো চন্ম ঋতুগত নিবনুৱাটো সেইকাৰণে হয়। তাৰমানে আমাৰ এতিয়া ছমাহ এবাৰ আমি এতিয়া ধানৰ খেতি কৰিলে বাচ ধানৰ খেতি কৰাৰ পিছত আৰু আমাৰ তিনিমাহ পিছত ধানটো উঠিয়ে গ'ল। কাটি দিয়ে কাটিব পাৰি তিনি, চাৰি মাহৰ পিছত কাটাৰ পিছত তাৰপিছত আকৌ আমাৰ সেই বছৰটো সেই গোটেই সময়খিনি আমাৰ এনেই থাকে পৰি।
হয়- হয়- হয় এইটো আমি মানে এতিয়া ইউজ কৰিব নাজানো আৰু সত ঠিক ব্যৱহাৰটো আমাৰ নাই খেতিয়কৰ।
এতিয়া কিন্তু তেনেক কোৱা উন্নত দেশবোৰত মানে কি কৰে আকৌ সেই সময়টোত
খেতি পথাৰখন খালী থাকিব নিদিয়ে।
খালি থাকিব নিদিয়ে তাৰ পিছত আকৌ বেলেগ এটা খেতি কৰিলে এতিয়া চাওক আপুনি মানে মাহ জাতীয় খেতিটো কৰিলে আমাৰ
হয়।
আমি জানো মাহ জাতীয় খেতিত উম, মানে শস্যই আমাক মাটিত নাইট্ৰজেন যোগ কৰি দিয়ে।
হয়- হয়
গতিকে সাৰুৱা হৈ যাব তেতিয়া মাটিবিলাক আমি এতিয়া ধৰক ধান খেতি কৰিলোঁ আমি মানে প্ৰাকৃতিক ভাৱে যিটো পানী পালো সেই পানীৰে আমি ধান খেতি কৰিলোঁ। ধান মানে চপাই গ'লোঁ ধানৰ মানে ধান চপোৱা হৈ গ'ল। হোৱাৰ পিছত আমি আকৌ যদি হাল বালো হাল বাই উঠি আমি যদি আকৌ অকমান পানীৰ ব্যৱস্থাটো কৰি ল'ব পাৰো। ধৰক খেলো বা তেনেকুৱা কিবা কৰিলে আমাৰ তে কে বেছি পানী নালাগে আকৌ ধৰক আমি মাহৰ এতিয়া আমাৰ বহুত ধৰণৰ মাহ আছে মচুৰ মাহ